হেল্ল'।
অহ, শুনিছা?
উম, শুনিছোঁ, শুনিছোঁ।
অ', অ', এ এনেই আছোঁ। তই
অহ আছো দে, আছো দে, ময়ো চাহপা চাহপা এতিয়া খাই উঠিছোঁ আৰু, আহ বহুত গৰম দিছে, বহুত গৰম দিছে, নক কৈ মই মানে গোটেই দিনে-ৰাতিয়ে মানে ফেন লগায়ে আছোঁ, মানে ফেন নলগোৱাকে মানে এক ছেকেণ্ডো থাকিব নোৱাৰি।
অহ বহুত বেছি গৰম।
বহুত বেছি গৰম দিছে, বাকী হেৰি কিবা, কিবা খালিলে নে নাই?
কিবা মানে তেনেকে নাই বাৰু মালপোৱা খালো, তই?
অ অ, মই খালো তুম হেৰি চাহৰ সতি হেৰি খালো, এই অকন মানে বৰ্ণ আনিছিলে দেউতাই।
অহ, অ'।
অ বৰ্ণে খালোঁ, আজি ভাবিছিলোঁ আমি হেৰি কৰোঁ নেকি, আমি এখন মোবাইলৰ উপযোগিতা-অনুপযোগিতাৰ বিষয়ে অকন কথা পাতোঁ।
অ পাতিব পাৰি দেই এইটো।
অ', ভাল টপিক হয় আৰু বিশেষকে যিহেতু মোবাইলে এতিয়া আমাৰ দৈনন্দিন জীৱনত আমাৰ এটা অস্ত্ৰ স্বৰূপ হয়। সেই কিন্তু এই অচ অস্ত্ৰৰ উপকাৰিতাও আছে আৰু অপকাৰিতাও আছে মই ভাবো, সেয়েহে আমি অকন ইয়াৰ বিষয়ে আলোচনা কৰোঁ। এতিয়া ক'ব গ'লে মোবাইল মোবাইলৰ উপযোগিতা বুলি ক'লে ঢেৰ উপযোগিতা আছে, যেনেকে আহ যোগাযোগৰ সুবিধা কথাটো হ'ল যে এতিয়া যেনিবা ঘৰৰ পৰা বহুত দূৰত থকা মানুহৰ লগত আমি মানে লগে লগ এতিয়াই আমি কল কৰি কথা পাতিব পাৰোঁ, তেওঁ লাগিলে যিমানেই দূৰত থাকক তেওঁ
হেল্ল'
হয়।
অ', সেইটোয়ে এতিয়া আ। মোবাইলৰ বহুত বেছি উপযোগিতা আছে, উপকাৰিতা এফালাক কিবা, ক'ব গ'লে এতিয়া কি, এতিয়া ধৰি লোৱা মানুহ যিমানেই দূৰত নাথাকক ঘৰৰ পৰা কিমান অলপ দূৰ হ'লেও বেলেগ কথা তোমাৰ বেলেগ এখন দেশত থাকিলেও একো হেৰি নাই, লগতে কণ্টেক্ট কৰিব পাৰি ফোন কৰি খবৰটো লও পাৰি অন্তত আৰু আজিকালিটো এতিয়া ইণ্টাৰনেটৰ যুগতটো ভিডিঅ' কলৰ সুবিধাটোও আহি গৈছে। গতিকে ভিডিঅ' কল কৰি ফেলে দেখা দেখিকেই ডাইৰেক্ট কথা পাতিব পাৰি আজিকালি মোবাইলৰ জৰিয়তে। হেল্ল'- হেল্ল' হেল্ল' হেল্ল' হেল্ল'
হেল্ল'
অহ, শুনিছা?
অ'।
অহ। এইমাত্ৰ কোৱাখিনি শুনিলেনে নাই?
অ' তাৰ তাৰ অ' তাৰ উপৰিও তাৰ উপৰিও ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত লেনদেনৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ সুবিধা হয় মোবাইল থকাৰ কাৰণে। আমি ইউ পি আই ইউজ কৰিব পাৰো ফোন পে' ইউজ কৰিব পাৰো গুগ'ল পে' ইউজ কৰিব পাৰো। তাৰ উপৰিও মনোৰঞ্জনৰ ক্ষেত্ৰত মনোৰঞ্জনৰ ক্ষেত্ৰত গান শুনিব পাৰোঁ গেম খেলিব পাৰোঁ বিভিন্ন ধণৰ চিনেমা চাব পাৰোঁ তাৰো উপৰি আমি। মোবাইল থাকিলে। বিভিন্ন ধৰণৰ আমি সমস্াত ভুকিল লে লগালগ আমি নিজৰ আহ সাহায্য সাহায্যৰ কাৰণে আমি নিজৰ ঘৰৰ পৰিয়ালৰ মানুহক ফোন কৰিব পাৰো। তুমি কি ভাবা? তোমাৰ মতে আৰু কি কি উপযোগিতা আছে মোবাইলৰ?
হয় উপযোগী ক'ব গ'লেতো নহয় বহুতেই আছে, এতিয়া অ'নলাইন পে'মেণ্টটোৰ জৰিয়তে এতিয়া কিমান কিবা এটা সৰু সুৰা বস্তুৱেই হওঁক বা যিমান দামৰ বস্তুৱেই নহওঁক কিনিলে একো হেৰি নাই লগত ধৰি লওঁক পইচা নিয়া সেইটো টেনচনটো নাই মোবাইলটো উলিয়াই ডাইৰেক্ট পে'মেণ্টটো কৰিব পাৰি। তাৰ বাদেও ধৰি লওঁক আপোনাৰ যেতিয়া হেৰি হয় ক'ৰবালৈ গ'লে কৰিলে ধৰি লওক গান চান শুনি যাব পাৰি মোবাইলটোতে আগতে ধৰি লওক মোবাইলত আগতে ধৰি লওক গান শুনৰ কাৰণে বেলেগ এটা এনেকুৱা এক্সট্ৰা ডিভাইচ লাগিছিলে আজিকালি এইবিলাক নাই আকৌ মোবাইলতে ধৰি লওক মুভি চাবও পাৰি চব অনলাইনতে যিবোৰ অ' টি টি প্লেটফৰ্ম আছে। সেইবোৰৰ জৰিয়তেহে মোবাইলতে চাব পাৰি চব তাৰ বাদেও ধৰি ল এতিয়া উপযোগিতা ক'ব গলে এতিয়া বেংকিঙৰ ক্ষেত্ৰত ধৰি ল এতিয়া যেনেকে ধৰি ল এতিয়া ইউ পি আই ইউজ কৰিব পাৰি কিন্তু তাৰ হেৰি এটাও আছে ধৰি লও যিটো ধৰি লও চাইবাৰ চিকিউৰিটি যিটো থ্ৰডটো আহি যায়গৈ। আজিকালি ধৰি লওঁক, যিবিলাক ফ্ৰড চলি আছে কল কৰি পেলাই অ' টি পি খুজিব কিবা কৰিব এনেকুৱাকে সেইটো কাৰণে সেইখিনি অলপমান মানুহক সজাগ কৰিব লাগে আজিকালি।
হা হা নিশ্চয় নিশ্চয় হা নিশ্চয় নিশ্চয় মানুহক মানুহৰ মাজত আচলতে সজাগতা এটা সৃষ্টি কৰিব লাগে মানুহক সজাগ কৰা উচিত কিয়নো মোবাইল বিভিন্ন ক্ষেত্ৰত বহুতো কাৰণত যদিও উপযোগী শাৰ আহ অনুপযোগীিতাও বহুত বেছি আছে আহ। ক হয়
আহ
বে পঢ়া শুনাত বাধাৰ সৃষ্টি হয় বহুতো সৰু ল'ৰা ছোৱালীয়ে বৰ্তমানৰ সময়ত ৰিল চ চাই আহ সময় নষ্ট কৰে বা গেমত সময় নষ্ট কৰে সেয়ে মই ভাবো যে মোবাইলৰ উপযোগিতাৰ লগত মোপযোগিতাৰ উপযোগী।
সেয় বহুত আছে সেইটো কাৰণে ধৰি লওক আজিকালি মোবাইল যিবিলোৰ নতুন মোবাইল ওলাইছে সেইবিলাকত ধৰি লওক নতুন এটা ফিচাৰ আহিছে চাইল্ড প্ৰটেকশচন বা পেৰেণ্টছ কণ্ট্ৰল বুলি এনেকৈ এটা অপশচন আহিছে সেই অপশচনটো ইউজ কৰিলে ধৰি লও আজিকালি সেইটো ইউজ কৰিব পাৰি তেতিয়া ধৰি লওক গাৰ্জেনটে ধৰি লক তেতিয়া ধৰি লও মাক বাপেকে সেইটো কণ্ট্ৰল কৰিব পাৰি ম'বাইল কিমান সময় চাব ল'ৰা ছোৱালীয়ে সেইটো সেইটো এটা ভাল সুবিধাই দি চাব আজিকালি।
হয় নিশ্চয় নিশ্চয় তোমাৰ তোমাৰ তোমাৰ অ' মোবাইল তুমি প্ৰথম মোবাইল- টেক দিছিলা?
প্ৰথম মোবাইলটোত মোৰ যেতিয়া ধৰি লওঁক হায়াৰ ছেকেণ্ডেৰী যেতিয়া দ্বিতীয় বৰ্ষত আছিলোঁ, সেই দ্বিতীয় বৰ্ষত থাকতে সেই তেতিয়াই প্ৰথম কিনিছোঁ মোবাইল। আৰু ইণ্টাৰ আৰু ইণ্টাৰনেট ই আহে কেতিয়াই পোৱা।
হয় তুমি জানা নাই
হেল্ল'।
অ', তুমি জানানে মোবাইল ফোনৰ পিতৃ বুলি কাক কোৱা হয়?
মোবাইল ফোনৰ পিতৃ বুলি অ', সেইটো বৰ্তমান মনত নাই।
উম, মাৰ্টিন কপাৰক কোৱা হয় মোবাইলৰ পিতৃ বুলি। তেওঁ আচলতে মটৰৱালাৰ ম মটৰৱালা। কোম্পানীৰ মটৰৱালা প্ৰতিষ্ঠান এটাৰ তেওঁ ইঞ্জিনিয়াৰ আছিল আৰু তেওঁকে মোবাইল ফোনৰ পিতৃ বুলি কোৱা হয়।
হয় হয় মনত পৰিছে মনত পৰিছে এই ডাঙৰ মোবাইল এটা আৱিষ্কাৰ কৰিছিল তেওঁ।
হ হ আৰু প্ৰথম কল কৰা হৈছিল তোমাৰ। আহ তিনি এপ্ৰিল ঊনৈছশ তেসত্তৰ চনত আমাৰ আহ গোটেই পৃথিৱীৰ ভিতৰত প্ৰথম কল তেতিয়াই কৰা হৈছিল তিনি এপ্ৰিল ঊনৈছশ তেসাত্তৰ আহ তেসত্তৰ চনত।
হয় হয়। এই এতিয়া মোবাইলটো এতিয়া কি মোবাইলটো থকাৰ কাৰণে এতিয়া আগতে ধৰি লওক যিবোৰ কাম কম্পিউটাৰত কৰিব পাৰি সেইবোৰ এতিয়া মোবাইলতে কৰি দিব পাৰি বহুত ক্ষেত্ৰতে ধৰি লও সুবিধা হৈ গৈছে, কিন্তু তাৰ লগতে ধৰি লও সেই অসুবিধা যিবোৰ ধৰি লও আছে এতিয়া সেই সৰু পোৱালি ক্ষেত্ৰত এতিয়া ধৰি লও সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত সেইটো এটা প্ৰবলেম আছে। সৰু ল'ৰা ছোৱালী ধৰি লও আজিকালি সেইটো মোবাইলৰ কাৰণে বেছি এডিক্টেড হৈ গৈছে। মোবাইল চলাই থাকে ধৰি লও ভাত আজিকালি বেছিভাগ ল'ৰা ছোৱালী তুমি মন কৰিছেনে বাৰু? সৰু পোৱালি ধৰি লওক ভাত খাব কাৰণে যেতিয়া সেই ন ভাত খোৱা টাইমতো সিহতৰ মবাইলটো লাগে।
হয় হয় হয় মোবাইলৰ নিচা আজিকালি বহুত বেছি দিনক দিনে বাঢ়িব লৈছে, তাৰ ফলত আমাৰ বিভিন্ন মানে বিভিন্ন চামৰ ল'ৰা ছোৱালী লাগিলে প্ৰাপ্তবয়স্কই হওক বা এতিয়া কেৱল ল'ৰা ছোৱালী বুলিয়ে নহয় প্ৰাপ্ত বয়স্ক হওক বা ল'ৰা ছোৱালী হওক বা আমাৰ সমবয়সীয়া আমাৰ যি প্ৰজন্ম নৱ প্ৰজন্মই হক তেওঁলোকৰো মানে বহুত বেছি এটা ক্ষতিসাধন হৈ আছে মই অলপ ফলত মই সেইকাৰণে কওঁ, যে তাৰ উপযোগিতাও আছে কিন্তু লগতে অনুপযোগীতাও বহুত বেছি য়ে আছে।
হয় হয় সেইটো হয় কাৰণ অকল সৰু ল'ৰা ছোৱালী বুলি আজিকালি নহয়, আজিকালি চাব গ'লে আপোনাৰ হেৰি হয় যিবোৰ ধৰি লওক ডাঙৰ ডাঙৰ মানুহ আছে ন অলপ প্ৰাপ্তবয়স্ক তেওঁলোকো ধৰি লওক আজিকালি ফেচবুক চাই থাকে, মোবাইলত এনিটাইম তেওঁলোকক চাই এতিয়া সৰুখিনিয় ত সেইটোৱে শিকিব ন। সেইয়ে এতিয়া মোবাইলটো মানে এডিক্টেড টাইপ হৈ গৈছে ভালো এতিয়া বেয়াও। সঠিকে কব নোৱাৰি।
হয় ঠিকে কৈছা ঠিকে কৈছা তুমি আৰু আৰু লগতে মোবাইল ফোনৰ দিনক দিনে মোবাইল ফোনৰ ব্যবহাৰ বৃদ্ধি হোৱাত তাৰ ফলস্বৰূপে বিভিন্ন ধৰণৰ ইন্টাৰনেটৰ সেৱা দিব পৰাকে বিভিন্ন ধৰণৰ এতিয়া প্ৰতিষ্ঠানসমূহ গঢ় লৈ লৈ উঠি আছে তাৰ ফলত মোবাইলৰ টাৱাৰৰ সংখ্যা বৃদ্ধি পাব ধৰিছে। যাৰ ফলত নেকি আমাৰ প্ৰকৃতিৰ প্ৰকৃতিৰ অনিষ্ট হৈ আছে বিভিন্ন ধৰণৰ চৰাই চিৰিকতিৰ অনিষ্ট হৈ আছে।
হয় হয় চৰাই চিৰিকতি এতিয়া সংখ্যা বহুত বেছি কমি গৈছে, আজিকালিতো আগতে যিবোৰ ধৰি লওক কাউৰী চাউৰী এনেকুৱা শালিকা এইাবিলাক দেখা আজিকালি টাৱাৰবোৰ বহাৰ কাৰণে এতিয়া সেইবোৰ চৰাই কিমান বেছি কমি গ'ল আজিকালি দেখাই নাপাওঁ আগতে ৰাতিপুৱা টাইমত সেইবিলাকৰ চৰাই চাউণ্ড শুনাই যায়। আজিকালি সেই চৰাই শব্দ শুনিব পোৱা নাযায় দেখাই পোৱা নাযায় আজিকালি। বহুত বেছি মানে এনেকুৱা। আৰু এতিয়া নতুনকে যিটো ফাইভ জি আহিছে মোবাইলৰ কাৰণে নেটৱৰ্কৰ ফাইভ জি নেটৱৰ্কটো অহাৰ পিছত আৰু বেছি চচাই চিৰি কোটিৰ সংখ্যাটো কমি গৈছেগৈ।
ক পছাগে
উ
হয় ঠিকে কৈছা -ঠিকে কৈছা তুমি ঠিকে কৈছা বন্ধু আচলতে কথাবোৰ তেনেকুৱা আমি প্ৰকৃতিৰো ধ্যান ৰাখিব লাগে কিয়নো প্ৰকৃতি হৈছে আমাৰ জননী এতিয়া যদি আমি নিজৰ সুবিধাৰ্থে নিজৰ যদি আমি সুবিধাৰ্থে আমি যদি মবাইল মোবাইলৰ ব ব্যবহাৰ আমি অধিক অত্যাধিক মাত্ৰাত কৰো ফল আমাৰ প্ৰকৃতি অনিষ্ট আছে গতিকে প্ৰকৃতি অনিষ্ট হোৱাটো কোনো কাৰণত মানি লব নোৱাৰি মই ভাবো যে আহ মানুহে আমাৰ মানৱ সমাজে এনেকুৱা এটা বিকল্প বাছি লোৱা উচিত যত নেকি প্ৰকৃতিৰো একো যাতে ক্ষতিহত নহওক আৰু লগতে আহ আমিও যাতে নিজৰ আমাৰ যি দৈনন্দিন জীৱনৰ যি। যিযিনি আমাৰ লাগতিয়াল প্ৰয়োজনীয় বস্তু আছে সেইখিনিও যাতে আমি চলাই নিব পাৰো যেনেকে মোবাইলৰ ব্যৱহাৰে হওক বা বেলেগ ধৰণৰ ব্যৱহাৰ হওক সেইখিনিও আমি চলাই লব পাৰো লগতে প্ৰকৃতিৰো যাতে ক্ষতি ক্ষতিসাধন নহওক সেইটোৱে মই বিচাৰো।
হয় - হয় নিশ্চয় তাৰমানানে কিবা এটা ধৰি লওক অল্টাৰনেটিভ হিচাপে কিবা এটা বিচাৰি ল'ব লাগে কাৰণ এইটোৱে ডাইৰেক্ট প্ৰকৃতিক এতিয়া ধৰি লও এফেক্টো কৰিছে কিন্তু এতিয়া ক'ব গ'লে ধৰি লও বহুত ক্ষেত্ৰতৰ সুবিধাও হৈছে ধৰি লওক কিছুমান মানুহ বজাৰ কৰিব কাৰণে ওলাই যাব নোৱাৰে টাউন এৰিয়া এনেকুৱাত কিন্তু ধৰি লওক তাত আজিকালি এইবিলাক কুইক চাৰ্ভিচ কুইক কমাৰ্চ চাৰ্ভিচ বিলাক আহিছে যেনেকে ধৰি লও ব্লিংকিট জমেট' চুইগি এইবিলাক কিবা এটা ধৰি লও খাব মন গ'ল ঘৰতে আহি দি গ'ল। কিন্তু এতিয়া সেইটো যদি চাব যোৱা এটা চাইডে ভালো হ'ল ঘৰত আহি দি গৈছে কিন্তু তাৰ কাৰণে বহুত মানুহ আজিকালি এলেিহও হৈ গৈছে ওচৰতে থাক দোকানখন গৈ আনি নয় কিন্তু সেইটো অৰ্ডাৰ দিয়ে অনলাইন।
হয়- হয়- হয় একদম ঠিক- ঠিক কৈছা- ঠিক কৈছা বহুত মানুহ এতিয়া। এলহুৱা হৈ গৈছে আৰু ফলস্বৰূপে কি হৈছে মোবাইল ফোন থকাৰ কাৰণে আমি সকলো বস্তু মানে ঘৰতে বহি - বহি পাই আছো ফলস্বৰূপে মানে মানুহ বহুত এলেহুৱা গৈছে আৰু নিজৰ দৈনন্দিন জীৱনত তাৰ প্ৰভাৱ মানে বৰ বেছিকেই মানুহে দেখিবলৈ পাইছে মানে বৰ্তমানৰ যুগত।
হয় - হয় সেই কাৰণে ধৰি লও আজিকালি যুগত ধৰি লও সেইবোৰ হৈছে এতিয়া সেই কাৰণে যোগ ব্যায়াম এইবিলাকো আজিকালি ইম্পৰ্টেন্ট হৈছে তাৰ লগতে তেতিয়াহে মানে মানুহবোৰ অলপমান সুস্থ হৈ থাকিব নহ'লে আজিকালি মানে বহুত বেছি হেৰি হৈছে মানুহবিলাকৰ এলেহুৱা হৈছে এইবিলাক সেইবিলাকৰ কাৰণে পইচাৰ পিছৰ কাৰণেত অলপ। ভালো হৈছে বেয়াও হৈছে। চবৰ কাৰণে এতিয়া মোবাইল ফোনতো ধৰি লও অ মোবাইল ফোনতো এতিয়া ধৰি লও যেনেকে যিটো অনলাইন বেংকিঙৰ কাৰণে ধৰি লও চাইবাৰ চিকিউৰিটি সেইটো এটা সজাগতা অলপ সৃষ্টি কৰিব লাগে মানুহৰ মাজত। কাৰণ সেইটো আজিকালি বহুত বেছি ফ্ৰড হোৱা হৈছে।
ঠিকে আছে আজি মোবাইলৰ অনুযোগিতা উপযোগিতাৰ বিষয়ে বহুত কথা বহুতখিনি কথা আমি শিকিলো। তইও শিকিলি, মইও শিকলো। আৰু কেতিয়াবা এইটো বিষয়ত আমি কথা পাতি
উম - উম, ঠিকে আছে দিয়া।